হেল্ল' অ' হেল্ল'
অ '
অ 'কেনেকা আছে
ভালে আছো কোৱা খবৰ পাতি।
অহ ঠিক আছে খবৰবলাক ভালে আছে
অ 'ভালে আছে উম বাকী কলেচ কলেজ ঠিকেই চলি আছে ।
যে এটা একজাম শেষ হৈছে।
ইমানো বেয়া যোৱা নাই।
মইটো ভালে আছিল মানে এটা দুটা আছিল আৰু টাফ লেকিন নৰ্মেলি ভালে আছে। ঠিক,
অহ অহ আচ্ছা মই মানে এইটো এটা প্লেনিং কৰি আছিলো । শ্বিলঙত যাবৰ কাৰণে
অ'
লগৰবিলাকৰ।
অহ
অহ মানে তাতে কেনেক কোৱা ক'ত গ'লে কি পাম মানে ক'ত ভাল হোটেল কত ভালকে থাকিব পাৰে মহিলাক অলপ। উম ইনফৰমেশ্যন দিবা নেকি?
অ মানে তুমি কি কিমান তাৰিখত যাবি মানে কি কটা এইটো সপ্তাহ ন অহা সপ্তাহ মানত?
অহা সপ্তাহত প্লেনিং চলি আছে এইটোতো গ'লেই ন এইটো শব্দটো অহা সপ্তাহ যাম বুলি ভাবি আছো ।
ন মুকুমাৰ তোমাক প্লন কৰিমাৰ যে তুি ফ্ৰাইডে মানত গছিল তুমি ফ্ৰাইড মনত জলে ফাইড যোৱা ৰাতিপুৱা আছে তুমি ফ্ৰাই দে জালে আগত তুমি নকালিকা ফলচ ঘূৰিব পাৰা । নকালিকা ফলচ ঘূৰিব পাৰা ইয়াৰ পিছত বাতে একটা বুকিং কৰি লও গেষ্ট হাউচ নে কিবা । তাতে থাকিব পাৰে ৰাতিত তাৰছত ৰাতিপুৱা তুমি আহ তাতে ৱাটাৰ ফলচ বিলাক ঘূৰিব পাৰা চেভেন স্টাৰ ফলচ তাৰপাছত অহ কা ক্ৰাংচুৰি তাছত লিভিং ৰৰুড বিচ এইবিলাক ঘূৰিব পাৰা ৰাতি তুমি হোষ্টেল আহি পেলাই নিজকতে খাবাই পেলাই থাকিব পাৰে ছানডে ৰাতিপুৱা তুমি নংজৰং যাব পাৰা । নং জুলং জাপলাই তো । অহ বাকী চানৰাইজ হব আৰু ছানচছেট কৰি ছানৰাইজ ।
তোমাৰ শ্বিলং মেইন টাউনটোৰ পৰা মানে চবতকে ওচৰৰ লেক নহ'লে বা কিবা এইটো ৰিভাৰ কোনটো হয়?
ষ্টাৰ্টিঙত ঘ সমা ষ্টাৰৰ্টিঙৰ সময়তো তুমি পাব অ উমাং লেক যত চিনি পাওঁ তুমি? ৰাছতটাৰফল অটাৰফল বিচাৰিল তুমি চপ্ৰা ওৰ শ্বিলঙৰ তিও হব তোমাৰ এলিফেণ্ট ফলচ। এলিফেণ্ মানে ত এৰ ফফ'ৰ্ছ আছে। এয়াৰফৰ্চৰ ওচৰ পালিয়ে হয়। টো ইটো এয়াৰফৰ্চ কালে যাইলে তুমি পাই যাবা আৰু নকালিকা এলিফেণ্ট ফল।
আহ শ্বিলঙৰ এই তাৰ পিছত এই হোটেলত থাকিম যে তাতে হোটেলৰ মানে ৰুম চুম বিলাক কেনেককা দাম ইয়াতে আমাৰ গুৱাহাটীত যেনেকে দাম সেনেকেই ন এ তাতে কম অলপ
াই এইটো ডিপেড কৰা মানে তুমি যেনে হোেলত থাকা কোন কোনোবা হোেলৰম বিলাক থাকে প্ৰ বিলাক এভজ তুমি ধৰি মানে মিনিমাম পাৰ নাই এই হাডড ান থাে লিব পাৰেুমি হেল থাকে ন তে মানে আৰু ইউথ হোষ্টেল। এটা আছে হোষ্টেল মানে ল'ৰা বাহিৰৰ পৰা আহিলে ল'ৰা লৰা থাকিব পাৰে ইউথ হষ্টেল নামাৰ ৰাতি থাকিলে, তোমাৰ ্
অ মানে যোনেও যাওক ন বাহিৰৰ পৰা
অ অ থাকিবা বাৰু একজনী লৰা মানে ইউথ আ মেইনলিটো ল'ৰাবলাক থাকে ছোৱালীবিলাক থাকে পাৰে বু এইটো মইিয়া নাই সেইটো সুধিব লাগিব আৰুমান লকিন মেইনলি এফৰ্ডেবল টো হয়, লেকিন ঐ, তুমাৰ ভাল লাগে, মানে ইটো শ্বেয়াৰিংও থাকে কাৰণ ট্টোমেট্টিনিক আছেনা মানে শেয়াৰিং মানে চবে ল'ৰাবলাক একেলগে ভঙাো আৰু একেদম প্ৰাইভেট লাগে, তেতিয়াতো মিনিমম এইট হণ্্ৰেড ট ন থাউজ মান ধৰি লোৱা, বজেট
অ
সটোয়ে আৰু মানে খ দোৱাাতো কোনো কোনোবা থাকে ইনক্লুডেড কোনোা নাথাকে খাৱাবলাক মানে ধৰি লোৱা মান তুমি তিদিন থাকিল মিনিমাম আ তুমি মিনিমাম বাজেট লৈলেউড ওৱান থাউজেণ্ড হৈ যাব খ দাবলাক লকিন আগে তুমি ভাল ভাল জাগা লাগেো তোমাৰপৰত তুমি ইমান খৰচ কৰা
তাৰ পিছত আজি-কালি বহুত এনেকে নিউজ শুনি আছু মানে বাহিৰা, অ', ইয়াৰ বাহিৰা জাগাৰ পৰা শ্বিলংত গ'লে, ৰিক্স হৈ যায় অলপ। সেনেকা।
বুজিছোঁটো, নহয়। উম নাই এইটোতানে নহয় মানে চব জাগগা থাকে মানুহ বিয়া ভাল ইটো টো জাগাৰ-জাগাৰ কথা হয়। কত কত বেছিভাগ মানুহ থাকে ক অলপ কম ভাল থাকে মানুহ সেইটো আৰু সটো হয় আচল ন মিণ্ট নম নাই সেইটো অ মানে অলপ বাহ যলে তে তলাৰ ক্সা
উম মানে জংঘল এৰিয়া সেনেকা টাইপত
টো সিটোৱে আৰু মানে তুমি থাকাৰ ওপৰত হয়, কেনেকে থাকে তুমি।
আহ এইবিলাক জেদ কৰা, নাই কি তুমি আৰু নোযোৱা নেকি ঘৰত
ন, নহয় যাম মানে মই গিহাৰ তাতে যাই আছু। ত এতিয়া বাপচ যাম মই আৰু এইটো সপ্তাহ মানত যাম
অহ্।
মানে এইটো সপ্তাহ যাম, এ কিতা যাম এইটো আইডিয়া নাই। এইটো চাম আৰু মানে।
অ তোমাৰটো তাতে নিজৰে ঘৰ ন শ্বিলঙত
নহয় মানে মোৰ মানে ফেিলি থাকেমি নিজৰও নহয় মানে ৰেণ্টেড হয় তো মানে ফেমলিৰ থাকে এতিয়া। অ', মানে কি হ যেতিয়া ছুট্টি পায়, তেতিয়া যাই থাকু আৰু মানে। অ তুমি
আমি পাঁচ জমান গৈ আছো ৰবা
পাঁচজনমান
উম এই বাইকতে যাম
অ', বাইকতে না, না। তুমি তিনিদিন কাৰণে থাকিব মানে মানে তিনিদিন,
তিনদিন মানে থাকিম সেনেকেই অ 'সেনেকেই দুইদিন -তিনদিন- চাৰি দিনো হ'ব পাৰে চব মানে ভালকে চাই চিতি আহিম আৰু।
অ তেতিয়া মানেহ, অ', তিয়া মানে তোমাৰ বাজেট কিমান বনাইচে এজন মানুহৰ?
আমি, এজনৰ আমিহ ধৰা টু থাউজেণ্ডকে উঠাইছো।
অ, টু থাউজেণ্ডকে। ন' হৈ যাব একজনৰ মানে দহ হাজাৰ। মানে না। টো থাউজেণ্ড - টোথাউজণ্ড, ফ'ৰ থাউজেণ্ড উঠছে টেন থাউজেণ্ড মানে হৈ যাব আৰামত চাৰি দিন কাৰণে। চাৰে পাঁচ দিন কাৰণে মানে মিনিমাম, চলিলে।
উম, আৰু গাড়ীৰ তেল চেলো আছে ন'।
অ' তেল -চেলো আছে ।
আৰু অলপ অ' আৰু অলপ -অলপ ৱাটাৰ, ফল আছে নেকি বাপ? বহুত টা আছে তো,
আৰে ৱাটাৰ ফল চব বহুততা আছে মানে, তুমি আহ, চাই -চাই থাকি যাব লেকিন খতম নহ'ব এনেকা আছে। বহুত আছে মানে কোনটো- কোনটো হিডেন ৱাটাৰ ফলচ আছে, কোনোবা- কোনোবা এনেকা ওচৰত আছে কোনো কোনোবা দূৰ আছে।
অহ,
এনে আৰ মানে আৰামত তুমি আ- টেন পাৰ্চেণ্ট বাজেট লোৱা তুমি এটলিষ্ট ফিফটি টু ছিক্সটি পাৰ্চেণ্ট ৱাটাৰফল কভাৰ কৰি লবা আৰামত।
অ' বাকী তোমাক শ্বিলঙৰ পৰা গুৱাহাটীত আহি কেনেকা লাগিছে এতিয়া? কেনেকে লাগি আছে? গুৱাহাটী থাকি।
এতিয়াতো মানে বৰ্তমানতো মানে খালি বতৰটো, ইয়াতে অলপ গৰম হয়, মাজতে ঠাণ্ডা হয় ন' অলপমান বৰষুণ কাৰণে অলপ ঠাণ্ডা হয়।
অ' তাতে মানে ত' অ, ' তাতে এইটো এনেকে গৰম, গৰম দিনতো ইমান গৰম নালাগে ন'?
নাই গৰম দিনত মানে ইয়াতে গুৱাহাটীত তোমাৰ যেনেকা ঠাণ্ডা টাইমত থাকে এনেকা থাকে গৰম দিনতো। নৰ্মেল - নৰ্মেল থাকে। মোৰ তাতে ইমান গৰম নহয় মানে ঠাণ্ডা নহয় একদম মানে তুমি এনেকা ভাবিলে তুমি সুধি পিনি খুজি আছে,
অ' অ' তেতিয়াতো ভালে লাগিব তা, এ, গৰম দিনত থাকি মানে।
উম,
অহ, '
সয়া মানে আহ গালিখিনি এতিয়া বৰ্তমান বৰষণ চলি আছে না বৰ্ষণটা আমাৰ অলপ কষ্ট হব পাৰে দিগদাৰ হ'ব পাৰে এইটো
উম এনে তোমাৰ মতে তোমাৰ মতে তোমাৰ মতে এতিয়া মানে । কোনটো মাহত যোৱাটো চবতকে ভাল
মোৰ ভাইমতিয়া বৰষুতো হৈয়ে থাকে চৰা ভাল টাইম চাই যেনেকা জুলাই পৰা ছেপ্তেম্বৰৰ মাজ হয় মানে জুলাই আগষ্ট ছেপেম্বৰটো তি মাহ মানে ভাল আছে অলপমান বেছি জুনো ভালে হয় জুন জুলাই আগষ্টটো মানে জুন ষ্টাৰ্টিংু আগষ্ট ছেপটেম্বৰ ঠাণ্ডা টাইমত অলপ ভাল হয় লেকিন যেনেকে তুমি বাইক লগত যাবা ঠাণ্ডা লগাই যালে মানে হাৱা ঠাণ্ডা ডাইৰেক্ হাতত আহে মুগত আহে হাততটো জমি যায় আৰু গ্লভছ ল লগালেও গ্লভছ বিলাক । কাম নিদে আৰু হাৱাাতটো ভিতৰ সময়ে না ত হাতটো একদম ঠাণ্ডা হৈ য আৰু ত মান তোৰোক কি ৰী চলা থাক লাগিব এইটো আৰু আল ঠাণ্ডাত যাবা ঠাণ্ডাত জাল ব ভাল এা থঠণ্ত লকিন ইতিে চলাবত মুশকিল হয় আৰুব বাইক বিলাক । টুইলাৰছ খালে মু্ছকিল হয় ঠাডা টাইমত পৰবিলা থাকিল তো টেনচন নাই ।
উম উম আৰু তোমাৰ এইটো চেৰি ব্লুচম বুলি যে কয় যে । তাতেতো হয়ে ন শ্বিলঙত ।
চে ফেভেল মানে তমাৰাৰ টাইম হয় তোমাৰ যেনে অ নেম নৱেম্বৰ ডিচেম্বৰ মাহতে হয় মানে থাকে আৰু একসপ্তাহ ন দুপ্তাহ তামান থাকে আৰু ডিপেণ্ড কৰে মিনিমাম তটো এসপ্তাহ মান থাকে এ অ লোকেশচন চেঞ্জ হৈ থাকে তাপা উমিয়ং থে কেতিাবা তোমাৰ আহ । শ্বিলঙৰ ভিতৰত থাকে কতে মানে মাতে তোমাৰ বেলেগ বেলেগ জাগগাৰ আৰ্টিষ্ট লগোৱা আহে বাৰ বাৰে ইটৰনেশ্যল নে্যল আ ৰা এইবেলাক পাৰফৰ্ম কৰে ছিংগিং কৰে ফেচতিভেল হয় মা মেলা নিচিনাই হয় ডাঙৰকৈ মেলা নিচিনাই হয়। ভাবি লোৱা মানে কাৰ্ণভেল থাকে থাকে চিংগিং হয় ডান্স হয় এ হয় ফেশ্বন শ্ব' হয় কি ক মানে আৰ্ট আৰ্ট ফেষ্টিভেল একদম মানে যি যি হয় ছিংগিং ডান্সিং ফেশ্বন চব মানে এইটো এইটো মাহতে হয় আৰু তাৰত ক্ৰাউডো ইমান বহুত থাকে ট্ৰেফিকো মানে কি মানে ট্ৰেফিক ইমান হৈ যায় ত গাড়ী চলাব নোৱাৰ ইমান ইমান ট্ৰফিক হৈ যায় এইটো মাহতে
ভালে লাগিব সেনেকে ভালে
সেইটোৱে তুমি আঁহ ঘূৰিব যাব খুজিছা যদি তুমি আহ জুন পৰা ছেপটেম্বৰ মাহত ঠিক আছে জুন পৰা ছেপ্তেম্বৰ মাজত অঁ মানে তুমি ফেষ্টিভ এনজয় কৰিব খুজিছাা নৱেম্বৰ নবেম্বৰ ডিচেম্বৰত তেতিয়া ভালছিল যে চেৰিব্লচম আহে না তাৰ মানে অঁ বেলেগ বেলেগ দিনা বেলেগ আৰ্টিষ্ট আঅঁহ যেনে আজি একন আহিল কালি দ ক্ৰউ আহিল বেলেগ দিনা এচিডন আহিল এনেকা বেলেগ বেলেগ আহ বেলেগ দিনা বেলেগ ক্ৰ এনেকা বেলেগ আৰ্টিষ্ট সদায় বেলেগ
ঠাণ্ডা হয় ন এতিয়া আৰু এতিয়া আমি তো কত যাম বাইক ঠাণ্ডা বহুত কাপোৰ চাপোৰ লৈ যাব লাগিব একদম এতিয়া গলে ল'ব নালাগিব, ইমান কষ্টওঁ নহ'ব আমাৰ কেইটামান কাপ
অঁ এতিয়া মানে কাপোৰ ইমান ল'ব নালাগিব তুমি ম কষ্ট নহব লেকিন তুমি চটো প্ৰথম তামাৰ জালে মান কষ্ট হব আৰু অল মানে তো কাপোৰ কাৰে আৰু কিবা বেলেগ
উম চাৰি চকা, চাৰি চকা গাড়ী, থাকিলে বেলেগ কথা তেতিয়া
উম তেতিয়া বেলেগ কথা মানে যেতিয়া ঠাণ্ডা হাৱা নালাগিব ন তোমাৰ ত তেতিয়া তুমি ভালকে চলাব পাৰিবা কিন্তু তেতিয়া ঠাণ্ডা হাৱা লাগিব তেতিয়া মুশকিল হব তোমাৰ ছা,
অঁ সেইটোৱেই সেইটোৱেই চাই আছো ৰবা এতিয়া লগৰ বিলাক প্লেনিং কৰিছে
উম ঠিক আছে তুমি মোক জনাই দিবা কেইটা যাবা মোক জনাই দিলে হৈ গ'ল মই হেল্প কৰি দিম হ'ব দে মই এটা ৰাখি মৰময় প ফোন কৰি আছোঁ
অঁ ঠিক আছে দিয়া হ'ব দিয়া গুড নাইট উ উ উুম হুম হু উু হু